অঁহ শুনিছো, তুমি শুনিছানে? অ বোলো কি কৰিছা বাৰু? বহুত দিন ফোন চোন কৰা নাই।
এ কি কবা এনেই এতিয়া তোমাৰ ভাত খাবলে লৈছিলো। তাকে ফোন মানে কি হয় মানে এই এ ভাত তোমাৰ দালি ভাজি আৰু কি খাবা আও।
অহ।
মই ফোন চোন কৰা নাই মানে তোমাৰ কি হল মানে মোৰ মোবাইলটো অকমান বেয়া হৈ আছিলে। তাৰপৰা মই কালি কালি ভাল কৰিছিলোঁ হে সেইটো কাৰণে ফোন কৰিব পৰা নাছিলো। বাকী খবৰ খাতি ভালনে? অ', ভাল, ভাল মোৰ ভালেই বাৰু তোমাৰ ভালনে?
অ', মোৰ ভালেই
অ', অ, অ।
বাকী এতিয়া ৱৰ্ল্ড কাপ চলি আছে নহয়, চাইছানে
অ', চলি আছে বুলি গম পাইছো বাৰু বাও মই হলেও তাকে এতিয়া চোৱা নাই বাও দেই।
উম', চলি আছে ধুনীয়া খেল হৈছে, অ', মই চাই আছো।
অ', অ, অ, কোন জিকি আছে এতিয়া।
এতিয়া খেলখনতো বহুতৰ মাজত হৈ আছে, সিদিনা পৰ্টো গালৰ আৰু হেৰি আৰু এখন দেশৰ মাজত হৈছিলে। সেইদিনাটো ড্ৰ হৈ গ'ল।
অ', অ।
তাৰ আগত আৰ্জেণ্টিনা আছিলে জেন্তিনা জিকিলে
অ', অ।
খেল চলি আছে, আকৌ ব্ৰাজিলৰ আছিলে সিদিনা ব্ৰাজিল জিকিলে
অ', অ, অ।
বাকী আমাৰ ইফালেও এই ফুটবল চুটবল খেল নহয় আহিবা কেতিয়াবা খেলিবলৈ।
অ', বাৰু যাম, তাকে ক'ত খেলানো?
এ আমাৰ পাছফালে ফিল্ড খন আছে যে
অ', সেই পাছফালৰ ফিল্ড খনত নেকি।
অ'।
অ', মোক মাতিবা মাতিবা মই যাম বাৰু।
উম', এনেও এইবোৰ খেল ধেমালি কৰিব লাগে স্বাস্থ্যৰ কাৰণে ভালেই।
অ', ভালেই ভালে, তাকে আজিকালি কি হৈছে গম পাইচা নাই এই মোবাইল, মোবাইল চাই চাই তোমাৰ খেলিবলে যাবলে মনেই নোযোৱা হৈ গৈছে
মনে নাযায়, সেই সেইকাৰণে আমি গোটেই ইয়াৰ ল'ৱা কেইটাই মিলি আমাৰ ফিল্ড খনত আমি ফুটবল খেলা ব্যৱস্থা কৰিছো মানে ফুটবলতো ইনেও খেলিলে স্ব্যাস্থ্যৰ এ ভাল ধৰা আমাৰ চলাচলটো হৈ থাকে। ফিজিক্চ টো ভাল হৈ থাকে ফুটবলৰ পৰা।
হয়, হয়, হয়, হয় তাকে সেইটো ভালেই কৈছা বাৰু দেই। অ'। তাকে তাকে বাৰু মাতিবা মই যাম বাৰু।
অ', আমাৰ খেল হৈয়ে থাকে, আমি প্ৰায় খেলি থাকো।
অ', অ', অ', এ, আজিকালি মানে কি হৈছে তোমাৰ সকলোৱে মানে মোবাইলতে গেম চেম খেলি থাকে যে অনলাইন গেম। অ', সেইটো অ', সেইটো কাৰণে মানে কি হৈছে তোমাৰ এতিয়া তোমাৰ মানে সেই উম, মানে যিখিনি মানে ডাইৰেক্ট আমি খেল-ধেমালি কৰোঁ ৰিয়েল, ৰিয়েল লাইফত। সেই ৰিয়েল লাইফত মানে খেল, খেল খেলা ধ লা মানে নকৰা হৈছে আজিকালি ল'ৰা ছোৱালী বিলাকে।
উম, হয় সেইটো হয় বাৰু।
সেইটো কাৰণে অলপ প্ৰব্লেম হয় আৰু এতিয়া। মানুহৰ। অ', আজিকালি চাবাচোন মানুহৰ বেমাৰ আজাৰ বিলাকো বেছি। এক
বেমাৰ-আজাৰ বেছি মানে সেই খেলা-ধূলা নকৰে ফিজিকেলি এক্টিভ নাথাকে।
হয়, হয়, হয়।
সেইকাৰণে আমি ইয়াত খেলৰ ব্যৱস্থা কৰিছো যিমান আমি বোলো আবেলি, আবেলি আমাৰ ল'ৰাকেইটাই ফুটবলকে খেল খেলিম স্বাস্থ্যতটো ভালে থাকিব।
অ', তাকে সেইটো পদক্ষেপটো ভালেই হৈছে বাৰু দেই তোমালোকৰ।
হয়, হয়। কিমান নহয় মো মোবাইলতে তুমি গেম চেম খেলি থাকিবা। মোৰ, এনেও ঘৰতে থাকি থাকি কি চবে বেমাৰ আজাৰ বোৰ বেছিকে হ'বলৈ লৈছে
হৈছে হৈছে সেইটো হয় বাৰু দেই
স খিনিয়ে মিলি আবেলিক বেছি ন নহয় আধা ঘণ্টা এঘন্টা মান দিম এতিয়া ৰাণিংটো হৈ যাব আমাৰ ফিজিক্স ভাল উ থাকিব
হয় হয় হয় ঠিক ঠিকেই ভাবিছা বাৰু দেই
উম উম
হেল্ল' অঁ বাকী ভাত পানী খালা নাই
ভাত পানী মানে আজি বৰসবাহ আছে ছিলে সবাহ সবাহ এতিয়া আহি পাইছোহে ভাত পানী খোৱাই নাই
অ অ অ তাকে নহলে কাম এটা কৰ তোমালোকে তাত খেলৰ প্ৰতিযোগিতা এখনে পাতি দিয়া নহ'লে
অ সেইটোও ভাবিছো আমি টুৰ্ণামেন্ট এখন কৰিম কৰুপোৱাকৈ ওচৰে পজৰে টিম বিলাকো আহিব খেলিবলৈ
হ হা হ মানে এতিয়া তোমাৰ খেলৰ তোমালোকে কিবা এটা কৰিব পৰাাৰা নহয় মিটিং এখনো দিব পৰাাৰা নহয় গম পাইছা নাই খেলৰ সম্পৰ্কে
হয় অ
তুমি সকলো কথা তাত ক'বও পাৰিবা যে আজিকালি মানুহ বিলাকে যে খেল খেল নেখেলে তাৰ কাৰণেতো বু বহুত বেমাৰ হৈছে মানুহৰ মানুহৰ মানুহৰ মানে ফিজি অ ফিজিকেলি মানে এক্টিভ নাথাকে যে মানুহবিলাক
হয় হয়
সেইটো কাৰোনে মানুহ বিিলাকৰ ৰোগ চোগ বিিলাক বেছি আৰু মানে কি তোমাৰ গোটেই দিনটো বিচনাতে শুই থাকে মানে তেজ আচলতে চলাচলে হবলৈ নাপায় তেজটো আমাৰ অ গতিকে সেইটো কাৰণে তাৰ ওপৰত মিটিং এখন দি দিবা তেতিয়া তোমাৰ ভালো হ'ব আকৌ তোমাৰ যদি টুৰ্ণামেণ্ট এখন পাতি দিয়া তুমি খেল এখন যদি পাতি দিয়া তেনেহলে তোমাৰ সকলোৱে আহিব ন খেলিবলৈ।
আহিব আহিব
অ' অ 'তাকে সেইটোকে কৰা নহলে
সেইটোৱে কৰি দিম বুলি ভাবিছো। বোলো সৰুকে টুৰ্ণামেণ্ট এখন পাতিম। তাৰ আগতে মিটিং এখন দি। গোটেই মানুহখিনিক মানে গোটাই ল'ম আৰু আমাৰ কমিটি। খেল খনৰ কাৰণে বা টুৰ্ণামেন্ট খনৰ কাৰণে এইখন। সমিতি কমিটি পাতি দিম।
অ -অ -অ
মানে একদম শৃংখলাবদ্ধ ভাৱে খেলখন হ'বগে তেতিয়া।
উম উম উম।
আমাৰ মানে এতিয়া। নতুন প্ৰজন্মতো গোটেই অকল মোবাইলতে ব্যস্ত হৈ থাকে।
অ মোবাইলতে অকল মোবাইল।
ধূলা এইবিলাকত ঠাণ্ডা নাই একদম। মানে চব সেইকাৰণে। বেমাৰত বেছিকে পৰিব লৈছে আজিকালি।
উম।
সেইটো কাৰণে। ফিল্ড খন আছে যেতিয়া এনেই পঢ়ি। থাকে আমি এইটো। খেলৰ পদক্ষেপ টো সেইকাৰণে লৈ লৈছো বোলো। বেলি। বেছি টাইম নালাগে আধা ঘণ্টা হওক এঘণ্টা হওক। ফুটবল খেলৰ। যোগাৰটো। কৰি দিছো চব আহিব। অকমান অকমান খেলিব বা ৰাণিংটো কৰিব তেতিয়া মানে। কি হয় মানুহৰ চেল এক্টিভ হৈ থাকে চেল বিলাক।
হয়- হয় -হয় সেইটো হয় বাৰু এই সকলোৱে খেলিব লাগে গম পাইছ নাই অকল অকল ল'ৰা ছোৱালী নহয় ডাঙৰ ডাঙৰ মানুহে। খেলিব পাৰে মানে। সকলোৱে খেলিব লাগে আৰু অ উম সৰু ডাঙৰ চ সকলোৱে একহৈ মেলি খেলিব লাগে তেতিয়া ভাল ভাল লাগিব আৰু
উম, হয়।
উম!
এয়া চবেই আমাৰ এইফালেও মই লক্ষ্য কৰিছোঁ। গোটেই সৰু সৰু ল'ৰা মোবাইলত, মোবাইলত গেম খেলে, মোবাইলত ফুটবল খেলে, মোবাইলত ক্ৰিকেট খেলে। মোবাইলত খেলে। আমাৰ এইবোৰ লাষ্ট নহ'ব সেইবোৰ, ফুটবল ক্ৰিকেট খেলিম মোবাইলত। আমাৰ চকুৰ এনে ক্ষতি কিয় হয়? ব্ৰেইনত বেছি মোবাইল চালে ব্ৰেইনত ডেমেজ পৰে। বা সিহঁতে অকল বিচনাতে শুই বহি মোবাইল চাই থাকিলেও তেজটো চলাচল নহয়। চেল বিলাক এক্টিভ নহয় ন'। আৱাৰ বুষ্ট হ'বলৈ নাপায়।
উম!
চব
তাকে লছে, লছে কৰি আছে, আৰু কি হয় মানে, তোমাৰ তাৰে যদি ৰিয়েল লাইফত খেলিব বিচাৰে মানে খেলে। সদায় যদি প্ৰেক্টিচ কৰে খেলৰ দেই, তেনেহ'লে মানে, মানুহৰ স্কিল বিলাক ডেভলপ হ'ব নহয় গম পাইছা নাই?
স্কিল ডেভেলপ হ'ব। সেইয়া
সেইটো কথাটো।
এতিয়া আমাৰ এতিয়া বিশ্বকাপত চাবলৈ গ'লে ৱৰ্ল্ড কাপত ইণ্ডিয়াত টিম এটা নাই। ইণ্ডিয়াৰ টিম নথকা মেইন কাৰণ তো মই ভাবোঁ সেইটোয়ে চবেই অকল মোবাইলত ব্যস্ত হৈ থাকে, খেলা ধূলাৰ প্ৰতি এৰিলে। তাৰ বিপৰীতে এটা টিমে খেলিছে সিদিনা হয়। সিদিনাও কাপত এটা টিমে খেলিছে সেই টিমটো যোনখন দেশ সেই দেশখনৰ জন সংখ্যা মুঠতে কিমান, এক লাখ ওৱান পইণ্ট ফিফটি এইট লাখ নে কিমান। ইমান কম জনসংখ খা থকা দেশখনে ৱৰ্ল্ড কাপ খেলিবলৈ চান্স পাইছে। সেই হিচাপে আমাৰ ভাৰতৰ কিমান জনসংখ্যা তাৰ ভিতৰত ত' মানে এঘাৰটা ল'ৰা ছোৱালী উলিয়াব পৰা নাই বিশ্বকাপ খেলিবলে।
উম-উম। হেইটো আছ চলতে আমাৰ, আমাৰ মানুহৰে ভুল, গম পাইছ জনসাধাৰণে ভুল। আমি, আমিতো আমি আমিতো নিৰ্দিষ্ট খেল এটাতটো আমিটো খেলিব পাৰো ভালকৈ। আমি-আমি আচলতে সেই মোবাইলটো সেই কৰিব লাগিব, আৰু মানে কি আজ আজিকালি গম পাইছে নাই, খেলৰ প্ৰতি ইমান গুৰুত্ব নিদিয়ে মানে মানুহবিলাকে। আউ-আউ তাৰ লগতে কি হয়, অ এ তোমাৰ বেলেগ-বেলেগ দেশ বিলাকত কি হয় তোমাৰ সৰু-সৰু যি ল'ৰা-ছোৱালীবিলাক যে, শিশুসকল
উম।
শিশুসকলক তোমাৰ কি হয় এই কেঁচুৱা অৱস্থাৰ পৰাই, তোমালোকৰ মানে সিহঁতক প্ৰতিভা কি আছে সেইটো-সেইটো বিচাৰ কৰে মানে, ফাৰ্ষ্ট। তাৰপিছত তোমাৰ বোলে ই বোলে ভালকে চ চব মানে এবাৰ-এবাৰ ট্ৰাই কৰাই, প্ৰতিটো বস্তু এবাৰ-এবাৰ ট্ৰাই কৰাই, বোলে ই ভাল কে খেলিবলৈ পাৰিছে। তেনেহ'লে তাক অকল খেলৰ হেয়াত দিব। ই যদি চুইমিং কৰিব পাৰিছে, তেনেহ'লে তাক চুইমিং কৰিবলৈ দিব, ই যদি বেলেগ কিবা কৰিব পাৰিছে তেনেহ'লে তাক বেলেগ কৰিবলৈ দিব। মানে তেনে তেনেকে আচলতে সিহঁতৰ লুকাই থকা যিটো প্ৰতিভা, প্ৰতিভাত তো বিচাৰি উলিয়াই। কিন্তু আমাৰ ইণ্ডিয়াত মানে সেই তেনেকুৱা নহয় যে। সেইটো কাৰণে মানে আমাৰ ইণ্ডিয়াখন বহুত পিছ পৰি আছে আৰু খেলৰ জগততো মানে পিছ পৰি আহিছে।
হয় ইণ্ডিয়াত অকল সৰু পৰা ধৰা স্কুল যাক। কলেজ যা পঢ় বা ল'ৰাটোৰ কিবা ভা যদি থাকে তেতিয়া মানে বি। হবলৈ নাপায় এতিয়া ধৰি লোৱা। বোলে এই ল'ৰাটোৱে ধুনীয়া ফুটবল খেলে। এই লৰাটোৱে। ফুটবল খেলে কিন্তু তাৰ ঘৰৰ মানুহে নাই আমাৰ লৰা। পঢ়িব ডক্তৰ হ'ব লাগিব। সেইটো হিচাপত তাক পঢ়া শুনাত বেছি গুৰুত্বটো দিয়ে প্ৰেচাৰ দিয়ে হয় হয়। সেই ল'ৰাটোৱে যদি তাক ঘৰৰ মানুহে চাপোৰ্ট কৰিলেহেঁতেন। বা আমাৰ ল'ৰাটোৱে ভাল। ফুটবল খেলে ইয়াক এনেকে তেনেকে চাপৰ্টটো দিলেহে। ই পাৰিব। তেতিয়া হয়তো যদি ভাৰতৰ এনেকুৱা ভাৰতত এঘাৰ ঘৰ মানুহ এনেও ওলালেহেঁতেন যে। আমাৰ ল'ৰাতে ফুটবল খেলি ভাল পায় ইয়াক। ফুটবলে খেলিবলৈ দিওঁ। তেতিয়া কিজানি আজি বিশ্ব। বিশ্বকাপত আমাৰ ভাৰতৰো টীম এটা থাকিলেহেঁতেন
উম- উম- উম
ভাবো মানে ইমান ডাঙৰ। দেশখনৰ পৰা এঘাৰটা মান। মানুহ নুলাই এটা বিশ্বকাপ খেলিবলৈ। এইটো কম দুখৰ কথা নেকি। কিয়।
হয়- হয় সেইটোতো অতি দুখৰ কথা আচলতে সেইটো।
কিমান সৰু সৰু দেশৰ কেইটাাত টিমে এতিয়া বিশ্বকাপ খেলি আছে।
হয় -হয় গতিকে এই আমি মেইন কথা আমি আমি সেই খেলৰ ওপৰত মানে গুৰুত্ব দিব লাগিব তেতিয়াহে আমাৰ হ'ব মানে। উ খেলৰ মানে সেই আমি প্ৰতিভাতাটো বিকাশ কৰাৰ ওপৰত আমি সকলোৱে গুৰুত্ব একেলগতে গুৰুত্ব। কিমান কৰিব লাগিব।
লাগিব লাগিব। হয় সেইকাৰণে মই ফিল আমাৰ ইয়াত খেলৰ ব্যৱস্থা। কটো কৰিছোঁ। কোনোবাই যদি লুকাই থকা প্ৰতিভাও থাকে কোনোবাই যদি ভাল ফুটবলো খেলে বা খেলিম বুলি ভাবে তেতিয়া মানে মই নিজা ববিয়াকে সেইটো খৰচ ল'ম বুলি ভাবিছো আৰু
অ অ মানে সেইটো ভালে কি কৈছা বাকী বাকী আমি সেই চবেই খেলৰ বিষয়ে এনেকে হে কৰিব লাগে অ খেলৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে বাকী সেইখিনিয়ে তুমি বহুত দিনৰ মূৰত ফোন কৰিলে ভাল লাগিলে আকৌ দেই
অ অ একো নাই ফোন কৰি থাকিম তেনেকে অ ঠছ
অঁ বাৰু